নিছ
অ শুনিছো শুনি পাইছা
তুমি‌ শুনা পাইছা তুমি শুনা পাইছা নে
অ ম‌ও মই পাইছোঁ তুমি পাইছা ন
অ পাইছো পাইছো
অ কি কৰি আছা এতিয়া
এনেই তোমাৰ সধিয়াখন বাগৰি আছিলোঁ বিশচনাতে দিয়া তুমি
ময়ো মই টোপনি দি উঠি অলপ বাহিৰত বহি আছিলো
অ মই এনে আছিলো তোমাৰ এখন বিছনাতে বাগৰি আছিলো বাহিৰত মানে বতাহ দি আছিলে ধুনীয়া ন অকণ বতাহ খাই মানে ঘৰতে আছো আৰু
উম, হুম।
বাকী হেৰি পা তুমি এনে গছ গছনি ৰুই ভাল পোৱানে?
উম, ৰু বহুত ভাল পাওঁ, মোৰ ঘৰত এটা মিনি গাৰ্ডেন আছে।
অ' ভাল কথা দেই, এইটো আচলতে থাকিব লাগে, মোৰো এটা সপোন আছে বাৰু। ভৱিষ্যতে যদি কেনেবাকৈ মানে সুযোগখন পাওঁ তেতিয়াহ'লে টা মানে মিনি গাৰ্ডেন এটা মানে ৰাখিম। সেইখিনি মানে কৰিবলগীয়া কিখিনি কি কি বস্তু থাকে তাত মানে কেনেকুৱা ধৰণৰ যতন লোৱা তুমি তাত?
মই মানে কি হৈছে আ, ক'ৰবালৈ গ'লে ধৰা আলহী ঘৰত গ'লে মানে গছবোৰ দেখা পাওঁ ন'। এ, যিবোৰ ধৰা মানে উম মোৰ ঘৰত নাই বা যিবোৰ ভাল লাগে এ, মানে ইনডোৰ প্লানটেই হওঁক মানে ঘৰৰ ভিতৰত থকা গছ তে হওঁক বা বাহিৰত থকা আ, তেনেকে মানে ভাল লাগিল সুধো আৰু কি গছ হয় নহয়, তেনেকে ধৰ আলহী ঘৰৰ পৰাও পাওঁ গছ। কিছুমানে দিয়ে আৰু যিবোৰ ধৰা আ, নাম কিছুমানে সুধি লওঁক সুধিব যাওঁ গৈ পেলাই আকৌ কিনি আনো তেনেকুৱা, আনি পেলাই ৰুই থওঁ।
হয় হয় বুজিছোঁ, বাকী এনেই তুমি কি যত্ন কি-কেনেকে লোৱা মানে ধৰি লোৱা সদায় পানী দিব লাগে নে কি মানে?
মানে গছ লৈ কথা থাকে, কিছুমান গছত তোমাৰ আ, তিনিদিন দুদিন পিছত পানী দিলেও হয়। কিছুমানত তোমাক সদায় পানী লাগে। যেনেকে ডাঙৰ ডাঙৰ গছবিলাক ন' তোমাৰ জবাব ফুলৰ গছ। তাৰপিছত তগৰ ফুলৰ গছ। তাৰপিছত তোমাৰ খেৱালি ফুলৰ গছ এইবোৰ তোমাৰ সদায় পানী দিব লাগে, আৰু তুোমাৰ কিছুমান থাকে তোমাক সদায় দিব নালাগে, যেনেকে তোমাৰ ধৰা মানি প্লেনটেত তুমি আজি দিলা
হয়।
তাৰপিছত তুমি এ, এইটো তাৰমানে কি ভিতৰতো ৰাখিব পাৰি, বাহিৰতো ৰাখিব পাৰি। তুমি আজি দিলা কালি তুমি এদি পৰহি দিব পাৰা প্লেণ্ট আছে, ৰাবাৰ প্লেণ্ট এইবোৰত মানে সদায় পানী দিব নালাগে।
বুইছোঁ। এ, ভাল ভাল, আচলতে মানে কি তোমাৰ গছ গছনি থাকিলে এনেকুৱা মানে এনে ঘৰুৱা বাতাবৰণটো মানে বিশুদ্ধ হৈ থাকে আৰু লগতে আমাৰ মনটোও মানে ভাল লাগি থাকে, এতিয়া কথাটো হ'ল যে ধৰি লোৱা আমাৰ দৈনন্দিন জীৱনত যিখিনি কাম থাকে আমি বহুতে মানে এতিয়া বহুত ভাগৰি যাওঁ মানে কাম কৰি কৰি। এতিয়া গছ গছনিখিনি মানে দেখিলে অকণ নিজৰো মনটোও ভাল লাগে, শান্তি লাগে কিবা এটা।
উম। জলকীয়া গছ, বেঙেনা গছ এইবোৰতো আকৌ তোমাৰ দুবাৰকৈ পানী দিব লাগে এনেকুৱা গৰমত, এবাৰ আগবেলা দিব লাগে, এবাৰ পিছবেলা দিব লাগে। মানে আৰুে যে তোমাক কৈছিলোঁ জব জবাব ফুলৰ গছ।
হয়।
এইবোৰ তোমাৰ নে এ, দা দুবাৰ দুবাৰকে পানী দিব লাগে, পিছবেলাও দিব লাগে মানে গৰমত কিয় নহ'লে পাতবোৰ একদম কাই যোৱাৰ দৰে হয়।
অ' বুইছোঁ নহয়, তুমি তুমি ধৰি লোৱা আকৌ মানে ঘৰত গাৰ্ডেন থাকিলে এটা অসুবিধা নহয় যেন মানে ঘৰখন বহুত দিনলৈকে মানে তুমি হেৰি মানে ক'লৈকো যাব নোৱাৰে তেনেকুৱা নিচিনা হয়।
উম হুম হুম হুম আৰু মানে বাহিৰলৈ গলেও মানেতি ত মানে মনত সুতি ভ পাই থাকে গছ কেইটা ঠিকে আছে নাই
হয় কৰিৈছা ন ভালে তোমাৰ ধৰি লোৱাক কিছুমান গছ যেনেকে পানী চানী ইমান এটা নালাগে সেইবোৰ গছটো ভালে থাকেছে কিন্তু তোমাৰ
উম
কিছুমান গছটো চাগে এটা দিন পিছতে মৰহ হৈ যায়গৈ
উম নাই গ'লে তোমাৰ ক'বলৈ গ'লে দেউতাই পানী দি থাকে মই মান ফুৰিি থাকো
হয় তোমাৰ মানে ওপৰত অকল মানে গাৰ্ডেনিঙৰ কামেই কৰে ন বেলেগ কিবা আৰু বেলেগ মানে এতিয়া বহুতে ধৰি লোৱা মই দেখিছো এ এনেকে ঘৰৰ ওপৰত মানে কিছুমানে আলু হেৰি কৰে তিঁৰ মানে এখন গছ লগাই থৈছে তেনেকুৱা হেৰিও কৰে তুমি এইবোৰ কৰা নে
উম হেৰিয়ে ননেুৱা হৈছিলে তোমাৰ এইটো কি ক আছিলে ৰঙালাও গছ
অ আচ্ছা আচ্ছা
ৰঙালাও গছ লগোৱা হৈছে আছিল আৰু হেৰি পালেং শাক ধনিয়া পাত এয়া লগোৱা আছিলে আৰু হেৰি গছ লগোৱা আছে অ আৰু তোমাৰ বাাৰ হেৰি ভেদাইলতা গছ
বা ভালেখিনি কৰিছা দ বহুত কষ্ট আছে মানে সেইটো বস্তুত
উম
ঠিক আমো আছিলে তোমাৰ মোৰ নৱমবান শ্ৰেণীতঢ়ি থো মোৰ এতিয়া অম বহুত আগৰ কথা বাৰু কিন্তু তেতিয়া আছিলে মানে তাৰপিছত এদিন তোমাৰ তেনেকে মানে বাৰীত ছাগলী সোমাই মানে চব পহিলং কৰিলে মানে। খ তাৰপিছত তেতিয় পৰা মানে মায়ে খগতে নক কৰা হলে মোৰ নহ'লে আগত তোমাৰ আমাৰ ৰঙালাভ আছিলে তাৰপিছত তোমাৰ পিনে হেৰি আছিলে তোমাৰ ধনিয়া পালেং লাইন এইবোৰ মানে থাকেই মানে মায়ে মানে বিশেষকে তোমাৰ বাহিৰৰ মানে বস্তু বোৰ ভাল নাপায় আৰু বোৰ আগতে মানে এইবোৰেই আমাৰ বেছিকে চলে মানে
অঁ তাৰছ আকৌ তোমাৰ ঘৰত নৰসিংহ গছো লগাইছো তাৰপিছত এইবাৰ তোমাৰ বাাৰ নৰসিংহ নৰসিংহ
হয় হয় বুজিছো না এইটোতো ভাল হয় বুজিছো সেইটোতো থাকেই সকলোৰে ঘৰত ভাল লাগে আৰু খাব লাগে চবা লাগে
অ আমাৰ ইয়াত নাই মই কিনি আনি লগাইছো তাৰপিছত তোমাৰ এবাৰ ভাত কেৰেলা গছ ৰাইছিলো ভালে কেইটা মান এবাৰ ভালে কেইটা ভাত কেৰেলা ঘৰৰে খাইছো
অ চিিকেতিয়া আচলতে তোমাৰ গছ গছনি এটা ক'ব গ'লে ধৰি লোৱা ঘৰৰ গাৰ্ডেনিয়ে হওক বা অলপ বাহিৰত থাকোক গছ গছনিত বিভিন্ন ধৰণৰ সুবিধা দিয় নয় এতিয়া যেনেকে মানে ক'ব গ'লে তুমাৰ বা আমাৰ যি জ্বলন্ত সমস্যয়া সমূহৰ ভিতৰতে যেনেকে আমাৰ বিশুদ্ধ অক্সিজেন বিশুদ্ধ বায়ু মানে যি যোগান ধৰে গছ গছনি ধৰে আৰু লগতে মানে পৰিৱেশো সুস্থ কৰি ৰাখে এতিয়া তোমাক সলোৱে যেনেকে আমাৰ মন মগজু ভাল কৰি ৰাখে মানে বিভিন্ন ধৰণে মানে গছ গছনি সহায় কৰে আৰু মানে আমাৰ যিখিনি মানে ভাকৰ থাকে সেই ভাকৰখিনি মানে যথেষ্ট পৰিমাণে কমোৱাত মানে সহায় কৰে
উম।
আৰু এনেও গছ গছনি এতিয়া গছ গছনি তুমি এনেই নিজৰ জন্মদিনত এনে বা ধৰি লোৱা কিছুমান অক্কেচনত বাহিৰত তেনেকে গছ গছনি ৰুই পাইছা নে মানে?
নাই বাহিৰত ৰুৱা নাই মানে ঘৰতে মানে ৰুওঁ।
অঁ অঁ বুজিছোঁ তেনেকৈ চাগে সুবিধা নাই তোমাৰ
ফুল গছ আছে মই তাৰ মানে কি নাম কিতা মনত নাই। বিৰাট ধুনীয়া ধুনীয়া মানে হেনেকুৱা।
বুজিছোঁ বুজিছোঁ তোমাৰ তেনেকে সুবিধা নাই চাগে বাহিৰত মানে ৰুব পৰাকে হয়?
নাই নাই মানে মেইন ৰাস্তাত তোমাৰ মানে কি হৈছে মেইন ৰাস্তাত তোমাৰ গোটেই মানে পকাৰে হয় ন তেনেকে মানে সুবিধা পোৱা নাই।
বুজিছোঁ বুজিছোঁ নাই ঠিকেই মানে এতিয়া সুবিধা পালে মানে আচলতে ৰুব লাগে নহ'লে আকৌ এনেই মানে দেখাবলৈ আৰু এতিয়ালৈ ৰুই লাভ নাই ধৰি লোৱা নহলে কেইদিনমান পিছতে মৰহি যাবগে নহ'লে।
হা হা মানে ৰুই পেলাই তোমাৰ চোৱা চিতাও কৰিব লাগে ন? চোৱা চিতা নকৰি জাষ্ট এনে গছজোপা লগাই থলেটো নহয়
উম ঠিকে কৈছা। নাই মই তোমাৰ আচলতে আমাৰ গছ গছনিৰ ক্ষেত্ৰত মোৰ অনুভৱ মানে বিশেষ ক'বলগীয়া মানে ধেৰ আছে এতিয়া আমাৰ গছত যেনেকে তোমাক কৈছিলোঁৱেই মই যে নৱম শ্ৰেণীত থাকোতে যেনেকে আমাৰ তাত ৰঙালাও তাৰপিছত ধনিয়া, পালেং মানে লাই এইবোৰ আছিলে এতিয়া মোৰ এতিয়াও তোমাৰ এবাৰ সৰুতে তোমাৰ কঁঠাল গছ এজোপা, আম গছ এজোপা, আৰু তোমাৰ জামুন গছ এজোপা লগাইছিলো এয়াতে। মানে এতিয়া একদম ডাঙৰ হৈ মানে ফল দিব পৰা অৱস্থাত হ'ল। কিছুমানে কঁঠাল খায় থাকো সেই গছজোপাৰ পৰা আম খাওঁ জামুন খাওঁ মানে এতিয়া ভাল লাগে চাই মানে নিজৰে ভাল লাগে যে নিজে লগাইছিলো আকৌ নিজে খাব পাই আছোঁ যে বহুত ভাল লাগে মানে।
উমম। সঁচা নিজে লগোৱা গছজোপা মানে এনেকা হলে খুব ভাল লাগে। মোৰ মানে ফুলগছ আনিলে মানে মোৰ টেনচন হৈ থাকে যেতিয়ালৈকে মানে গছজোপাত ফুল নধৰে। বা ধৰা চব্জি পাচলি গছ যেতিয়া ধৰা লগাও যেতিয়ালৈকে ধৰা একো ধৰা ফল নধৰে ন, মনটো একদম খুচখুচাই খুচখুচাই থাকে। আৰু যেতিয়া মানে দেখা পাও আৰু যে কলি পেলাইছে ধৰা ফুলৰে হওক বা ফ ফলৰে হওক। মনটো বিৰাট ফূৰ্তি লাগে।
বুজিছোঁ, তুমি এনেই মানে কি কি ধৰি লোৱা মানে কিছুমান সাৰ চাৰ দিব লগীয়া হয় নে? নে মানে এনে জাষ্ট পানী আৰু
হা হা হা হা দিওঁ দিওঁ দিওঁ সাৰ দি সাৰো দিবলগীয়া হয়। মই তোমাৰ শুকান গোবৰ দিওঁ, তাৰমানে কি আমাৰ ঘৰৰ ওচৰতে তোমাৰ হেৰি আছে আহ এইটো গৰু ৰাখে যে এইটো কি বুলি কয়?
গোহালি।
গোহালি নহয়, আহ হেৰি আছে তোমাৰ
নে ফাৰ্ম হাউচ টাইপ?
ফাৰ্ম টাইপে হয় এইটো কি হয় শব্দটোয়ে পাহৰি থাকিলো নহয়।
অ'।
গৌছালা বুলিকে কয়।
হয় হয় বুজিছো বুজিছো তাৰ পৰা আনেগে মানে
অ তাৰ পৰাই গোবৰ আনি ঘৰত মানে শুকান গোবৰো পায় আৰু তোমাৰ ধৰা এনে নৰ্মেল যিটো গোবৰ থাকে সেইটোও পায় ত সেয়া
আকৌ কিছুমানে হয় হয় কিছুমানে আকৌ মই হ মানে দেখিছো নিজ চকুৰে কিছুমানে ধৰি লোৱা এই ঘৰত যে তোমাৰ দিয়ে ফল-মূলৰ বাকলি
অ চবজি পাচলিৰ চবজি পাচলি বাকলি সেয়াও দিওঁ গছৰ গুৰিতে। মানে কি হয় গোবৰো দিওঁ। লি গোবৰটো এই কাৰণেই দিওঁ তেতিয়া মানে কেঁচুটো বাঢ়ে ন কেঁচু বাঢ়ে গোবৰ মাটি দি দিলে পানী দিলে কেঁচু যে হয় সেই কেঁচু হ'লে কি মাটিটে টোত মানে তোমাৰ আৰু অট মানে বহুত সাৰ হয়
বুজিছো বুজিছো না হয় না আৰু আচলতে গছ-গছনি ৰোৱাৰ নিয়মেই হয় পলসুৱা মাটিতে ৰুব লাগে মানে।
হা মানে প্ৰথমতে তোমাৰ হেৰি কৰো গোবৰ মাটি দিওঁ, তাৰ পিছত যেতিয়া তোমাৰ গছজোপা ৰোও পুৰঠ যেতিয়া ধৰ গছজোপা মানে শিপাটো মানে বহি গৈছে আৰু তাৰ পাছত তেতিয়া হেৰি কৰো উম ঘৰত যিমান ধৰা চবজি পাচলি বাকলি হওক ফল-মূলৰ এইবিলাক যে তেতিয়া তাতে গুড়িত দি দি যাওঁ আৰু মাজে মাজে কি হয় মাটি খিনি আকৌ তোমাৰ বহি যায় ন মাজে মাজে মাটি খিনিও তোমাৰ হেৰি কৰিব লাগে খান্দি দিব লাগে মানে কি হয় তেতিয়া মানে যেনেকে আমাকো অক্সিজেন লাগে ঠিক তেনেকে মানে সে মাত- তিখিনিকো অক্সিজেন লাগিব খুব টান হৈ যায় সে আকৌ পানী দি মাজ মাজে আকৌ মানে খু- চৰি দিওঁ তেতিয়া মানে গছ গছ কেইটাও অক্সিজেন পায় পাম পায়
ঠিকে কৈছে ঠিকে কৈছে না আচলতে গছ-গছনি ক'ব গ'লে এতিয়া তুমি যেনেকে কলা তুমি ঘৰতে গাৰ্ডেনিং কৰা বা ঘৰতে ফুল গছ ফুলৰ গছ চছ এবোৰ মোৱাই তেতিয়া মানে আচলতে ক'ব গ'লে আমাৰ ধৰি লও দৈনন্দিন জীৱনত গছ-গছনি প্ৰয়োজনীয়তা খুব বেছি আছে ইতিমধ্যে মই কলোৱে যেনেকে তোমাৰ বিকট মুক্ত বায়ু লাগে মনত মানে আমাৰ শান্তি তাৰ আৰু লগতে আমাৰ দৈনন্দিন জীৱনত আমি যিখিনি বস্তু ব্যৱহাৰ কৰোঁ আমাৰ বিছনা আদিৰ পৰা ধৰি, টেবুল আদিৰ পৰা ধৰি বিভিন্ন বস্তু মানে গছ-গছনিৰ পৰাই পাওঁ নহয় জানো আমি
উম হুম
আৰু লগতে ফল-মূল বিভিন্ন ধৰণৰ মানে আমাৰ যি খাদ্য সেইবোৰ মানে গছ-গছনিৰ পৰাই পাওঁ গতিকে মই ভাবো যে গছ-গছনি সংৰক্ষণ কৰিব লাগে আমি আৰু বিশেষকে মানে গছ-গছনি কটাৰ পৰা মানে আমি সেইটো মানে ব্যৰ্থ থাকিব লাগে আৰু ইতিমধ্যে দেখিবলে পাওঁৱে যে চহৰত মানে গছ-গছনি কাটি মানে একদম তহিলং কৰিছে গতিকে সেইবোৰৰ পৰা মানে দূৰত থাকে ভাল চাবো আৰু মই
উম তোমাৰ তে উ একচুৱেলি গছ-গছনি যে যিমান পাৰে ৰুবহে লাগে চৰকাৰে এইটো মানে এটা ষ্টেপ লব লাগে ন। নে পাব্লিকক কবলে লাগে মানে উৎসাহ দিব লাগে ওলোটা দেখোন চৰকাৰে একেবাৰে তোমাৰ এইটো মানে চহৰখনৰ ডেভলপমেণ্টৰ কৰিম বুলিকে মানে চহৰো উন্নতিকৰণ কৰিম বুলিকে তোমাৰ গছ-গছনি কাটি তহিলংহে কৰিছে আৰু।
তাৰকে তাকে ঠিকে আছে দিয়া আকৌ এদিন কল কৰিম আমি।
অঁ ঠিক আছে বাৰু দিয়া, ধন্যবাদ
উম ধন্যবাদ,
উ